হেল্ল'।
হেল্ল'।
অ', কোৱা।
শুনি পাইছানে?
অ', পাইছোঁ, কোৱা কি কৰি আছা?
এ মই এতিয়া এনেই অকণমান জিৰাই আছো ইয়াত বুলি ক'ব লাগিব, গছৰ তলতে।
অ', ইমান দিনৰ পিছত মনত পৰিলে যে।
এ কি ক'ম নো তোমালোকে আকৌ ফোন নামাৰা পাহৰিছা। তাকে বোলো কি হ'ব সিহঁতে নেমাৰেতো নেমাৰে আৰু নিজাবিয়াকে মাৰো বুলি মাৰিছো আকৌ।
এ আজিকালি কি ন বিজি থাকো, বিজি মানে কি ক্লাছত অহা মেলা হৈ থাকে ন সেকা টাইমে নহয় তোমাৰ আৰু এক্সাম পাইছেহি আৰু লাহেকে।
হয়, হয়, এতিয়া এক্সাম কেই তাৰিখৰ পৰা হ'ব?
তোমাৰ ডেট দিয়া নাই আজি তোমাৰ পাঁচ তাৰিখ হল ন তোমাৰ দহ তাৰিখৰ আগত মানে দহ ভিতৰতে হ'ব আৰু।
অ', আকৌ চাগে এছাইনমেণো কিবা দিছে চাগে কৰিবলৈ।
উ এতিয়ালৈকেতো দিয়া নাই বাৰু।
উম তাকেই আকৌ। তাকে ইমান গৰম কাৰেণ্টটো নাই এই গছৰতলত বহি আছোঁ। ও গছ তলতে ভাল লাগিছে বাৰু তাকে আকৌ কাপোৰ কানিও ধুবলৈ আছিলে ধ ধোৱাই হোৱা নাই।
উ গছৰ তলতে ভাল লাগে না বহি কিনি।
গছতত এই ফিনফিনীয়া বতাহ মাৰি আছে মিহি মিহিকৈ।
অ'।
উম। এনেও হ'ব গা ধৰি আছে।
হে ধৰিছে নেকি।
কা ধৰিছে ভালেই হোৱা নাই দৰব খাই আছোঁ। তাকে কেতিয়া ভাল হ'ব জানো। এই বতৰৰ পৰিৱৰ্তন।
উ এ, এ মানে হ'বই আৰু এইটো চিজনত।
সেইটো।
ন বেমাৰো কৈছো সেইটো চুলে হবই সে বেমাৰ চেমাৰ।
প্ৰাকৃতিক বেমাৰ বুলি ক'ব লাগিব।
অ'।
ক তাৰপিছত হেৰি তোমালোকৰ হৈছে নে বেমাৰ?
এতিয়ালৈকেতো হোৱাগে নাই আৰু দেই হবগে গতে লাগিছে আৰু মোৰো। যেনেকুৱ হে অ', হা
টো বছৰত মানুহৰ হয়তো পৰম্পৰা বেমাৰ নাম দিছোঁ মই সেইকাৰণে।
মানে ৰ'দ খত অহা মেলা কৰি থাকো ন ত' বেমাৰ হ'ব গে নোহোৱা কাৰণে নাই আৰু হ'বগেতে লাগিছেই আৰু মোৰো। বাৰু তুমি হস্পিতাল দেখাইছা নাই।
হস্পিতেল মানে হেৰি আকৌ এই ফাৰ্মাচী গৈছিলো মই তাকে দৰৱ দিছ দিনটো তিনি টাইম খাবলৈ দিছে ৰাতিপুৱা ভাত খোৱাৰ পিছত খাব দিছে দিনত আকৌ দিনত খোৱাই নহল আজি আকৌ আজি গধূলি আকৌ খাব লাগিব এনেকে তিনদিনীয়া এটা কোৰ্চ দিছে আৰু
অ
এতিয়া ভালটো ভালেই কথা এতিয়া ভাল হয়নে নহয় এতিয়া
হেল্ল'
নি্চ
শুনা পাইছা নে
অ মই শুনি পাইছো। তুমি পাইছা?
অ পাইছো পাইছো। আমি বহুত দিন হ'ল ন লগ নাই পোৱা?
তাকে বহুত দিন খা-খবৰো নাই লগো পোৱা নাই লগৰ কাকো।
মই ভাবিছো আকৌ তোমালোক পাহৰিলা চাগে। মোৰ নম্বৰ- নম্বৰ চেভ আছে কি নাই বুলি ভাবিছোঁ।
নাই নাই নাই পাহাৰ কেলে পাহৰিম বাৰু ইমান দিনৰ চিনাকি সৰুৰ পৰা।
নহয় আকৌ আকৌ কিছুমান কি হৈ গম পাইছে সময় সাপেক্ষে সলনি হয় নহয় এতিয়া। বহুত দিন লগ পাইছোঁ পিছত বহুত দিন লগ নোপোৱাৰ পিছত। আকৌ কিছুমান মোবাইলো চেঞ্জ হোৱা আকৌ সেনেকে আৰু পাহৰি যোৱা হয় ন বহুতক।
নাই পঢ়া, নাই পঢ়া। মই কেতিয়াবা ভাবো ফোন কৰিম বুলি ভাবো হা আকৌ পাহৰি- মানে এইবোৰ কামত বিজি হৈ থাকো যে।
উম।
উম সেইটো কাৰণে তোমাৰ আৰু।
তাকে, তাকে। বাকী মোৰ এনেই মোৰ ভিডিঅ'বোৰ পাইছে নাই বাৰু ছচিয়েল মিডিয়াত?
এতিয়া ভিডিঅ বনোৱা নেকি?
অ তুমি নাজানা নেকি বহুদিনতে চোন বনাইছিলো তোমাৰ আগত এটা বনাইছিলো তুমি চাগে পাহৰিলা অ।
তেতিয়া তেতিয়া বাৰু তুমি এনেই বনাইছিলা। কিন্তু এতিয়া আকৌ তুমি ভিডিঅ চিডিঅ নাই চোৱাচোন তেনেকে।
এতিয়া মানে আচলতে খুব। উম লাহে লাহে দিয়া হয় বুলি ক'ব লাগিব আজি দিলো ধৰ আজিৰ পৰা প্ৰায় দুই সপ্তাহ মূৰত এনেকে দিয়া হৈছে। সেইকাৰণে ইমান এটা মানে লাগি থকা হোৱা নাই, খুব মাজে মাজে দিয়া হৈছে। তাকে বোলো কেতিয়াবা কেতিয়াবা পোৱা নাই বুলি ভাবিছোঁ কৈছোঁ। এতিয়া দিম চৈধ্যয় তাৰিখ মানে এটা দিম, এতিয়া এডিটিং চলি আছে। অকমান এ চৈধ্যয় তাৰিখলৈকে দিম আৰু বুলি ভাবি আছো মানে। হেল্ল'
অ শুনিছো শুনি পাইছা?
অ অ পাইছো পাইছো। চৈধ্যয় তাৰিখ মানে এটা দিব লাগিব, তাৰপিছত আৰু আছে। অ দুটামান আচলতে ৰেকৰ্ডিং কৰি ৰাখিছো। কিন্তু এডিটিংহে কৰা হোৱা নাই বৰ ভালদৰে। আচলতে কামো ইটো সিটো কৰি থকা হৈছে তো গতিকে। এই পেজ চেনেল এইবিলাকো লাগি থাকিবলৈ সময়ে নোহোৱা হৈছে।
বাৰু টাইমোটো মিলিব লাগিব ন?
হয় তাকে সময় মিলিব লাগিব। গতিকে আজি আৰু অলপ উন্নত মানডলাই আনিম বুলি ভাবিছোঁ। তাৰপিছত আঠ তাৰিখ মানে আপলোড কৰি দিম চৈধ্য় তাৰিখ মানে ৰাইজে দেখা পাব। হ কাৰণ মইয়ো বেলেগ এফালে যাম বুলি ভাবিছো গতিকে আগতীয়াকে আপলোড কৰি ৰাখিব লাগিব।
উম। বনে
হা
ভাল লাগিব তেতিয়াহ'লে।
অ তাকে আকৌ কি হয় জানো মুঠতে। তৈয়াৰ কৰি গৈছো ৰাইজে কেনেকুৱ কি পাইছে নাজানো কমেণ্ট দিয়ে বাৰু দুই এটা। তাৰপিছত সেই তেনেকে আৰু তোমালোকৰ ফালেও কিবা বি বিষয় বস্তু ওলালে ক'বাচোন কিবা মানে এনেকুৱা ধৰণৰ যিকোনো ধৰ শিকিব জানিব পাবা সঁচাকে চাবলগীয়া বিষয় হলে মানে। বা ইউনিক কিছুমান কন্টেনট থাকে নহয় যি মানে। কি বুলি ক'ম আৰু মানে ব্যতিক্ৰম বুলি ক'বলে অসমীয়া শব্দটো প্ৰকৃততে। গতিকে তেনেকুৱা ধৰণৰ ভিডিঅ' সমূহ বনাই নিজেও ভাল পাওঁ আৰু আনকো কবলৈও ভাল লাগে মোৰ সঁচাকে মানে অকমান বি অতিক্ৰম হয় তেনেকুৱা নহলে বিশেষভাৱ ভাল লাগে।
উম।
ধৰ কাৰোবাৰ কিবা বেলেগ ধৰণৰ প্ৰতিভা আছে আৰু এতিয়া মই আৰু এটা ভিডিঅ প্ৰস্তুত কৰিবলৈ যাম অতি সোনকালে আহ একচুৱেলি মানুহজন অলপ ব্যতিক্ৰম বুলি ক'ব লাগিব মানুহজন অ' কি হয় বীহ জলকীয়া একচুৱেলি কেঁচাই কেঁচাই মানে পকা বিলাকো মানে একদম সুধা সুধাক কে খাব পাৰে মানে একদম গোটাই একদম মানে তুমি যিমান দিলেও খাব গাত ঘঁহিব পাৰে নোপোৰে বোলে। গতিকে সেই স্থানত যাম অতি সোনকালে কথা পাতি ৰখা হৈছে
অ'
উম তালৈকে যাম বুলি ভাবি আছো তাৰপিছত আৰু আছে দুটামান ভিডিঅ' আৰু ইয়াৰ আগটো মই কেইবাটাও এনেকুৱা ধৰ ব্যতিকম ভিডিঅ' আজিলৈ প্ৰস্তুত কৰিছো তুমি চাগে নাই চোৱা নেকি?
মই তেনেকে চোৱা নাই বাৰু মানে মই কি হ'ল মান চচিয়েল মিডিয়াত মানে মই ই নাযাও আজিকালি মানে নিজৰ কামত ব্যস্ত থাকো ন
অ' আচলতে মই মানে সেইবোৰ দেখুৱাই ভাল ভালপাওঁ জানি ভালপাওঁ আৰু মই সেইকাৰণে ৰাইজকো জনাও দেই এতিয়া ওলোটাকৈ চলোৱা ব্যক্তি তুমি আগতে ক'বাত দেখিছা জানো নাই দেখা ছাগে উলোটাকৈ চাইকেল চলোৱা মানুহ এজনৰ মই ভিডিঅ' তৈয়াৰ কৰি ৰাখিছো আজি দুটাও কৈছো মই সেইটো উম, সেই ভিডিঅ' টো আপলোড কৰা আচল বহুত মানুহে চাইছে এতিয়ালৈকে তাৰ পিছত মাটি গপি - গপি জুই লগা ভিডিঅ' প্ৰথম মইয়ে তৈয়াৰ কৰিছিলোঁ সেই ভিডিঅ'টো আজি তিনি বছৰ আগতে মই প্ৰস্তুত কৰিছিলোঁ সেইটো আছে। সেনেকুৱা ধৰণৰ বহুত আছে হাতী তাঁতৰ ডাইৰেক্ট চকী আছে। মানে বিচনা আছে। তাৰপিছত বাহৰ পৰা তৈয়াৰ কৰা মানে ডাইৰেক্ট বাহৰ গুৰি দি তৈয়াৰ কৰা বিচনা আছে খুন্দুনা আছে এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ। মই প্ৰস্তুত কৰি ৰখা আছে অলৰেডি সেইবোৰ বস্তু মই তৈয়াৰ কৰি ৰাখিছো। তাৰ পিছত আৰু এটা মোৰ কন্টেন্ট যি চিনাকি অচিনাকি মাজে বুলি মই এটা কৰোঁ এটা অনুষ্ঠান মোৰ হয়। ত' মানে সেনেকুৱা ধৰৰণৰ। বাবু পুংখানুপুংখৱে ৰাইজৰ পৰা মতামত লওঁ মানে। ত' সেনেকুৱা ধৰণৰ যদি কিবা মানে কিবা বিষয়বস্তু পোৱা তেতিয়া মানে তুমি মোক ক'বা আৰু। মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম।
শুনি পাইছানে।
হেল্ল'।
অ' শুনি পাইচা নে।
এতিয়া পাইছোঁ তোমাৰ মাতটো অকণমান সৰু কৰি আহিছে আকৌ।
অ' শুনিছা নাই বাৰু।
অ' শুনিছোঁ শুনিছোঁ এতিয়া শুনিছোঁ।
অ' কোৱা।
বতৰটো কেনে কোৱা কৰিছে এতিয়া তোমোলোকৰ ফালে।
তোমাৰ যে ৰ'দ দি আছে আজি ডাঙৰকে।
এতিয়াতে আমাৰ ফালত ডাৱৰীয়া কৰিছে অকনমান। মেঘৰ গুম গুমনি হৈছে উম তাকে। বৰষুণটো চাগে আজি দিবই নেকি আকৌ।
আমি মানে বহুত বেছি এতিয়া ঘুম ঘাম কৰিছে মোৰ মতে প্ৰায় পাঁচটা ছয়টা সাতটা মান বজাত। দিবই চাগে।
অ।
মানে মোৰ অনুভৱ হৈছে। শুনি পাইছানে।
এয়ে তোমাৰ উম গৰমৰ আৰু কি হ'ল এতিয়া আমাৰ। আজি কি হ'ল কাৰেণ্ট তোমাৰ আহিছে গৈছে তেনেকুৱা হৈছে যে তোমাৰ কাৰেণ্টে ইমান। গৰমত মানে থাকিবলৈও পৰা নাই।
উম একেই তোমালোকৰ যেতিয়া কাৰেণ্ট নাথাকে বা তোমালোকে। এটা নগৰৰ পৰিৱেশত আছা কেনেদৰে থাককা।
তাই নাই আৰু থাকিবই লাগিব অ বাহিৰলৈ ভাব খাওঁ তেনেকে আৰু।
উম তাকেই আকৌ এতিয়া আমি বাৰু গাঁৱত থাকো গ। তলত থাকো আমি ইমান ফেনত ল নাথাকো ধৰা। টোহে অকমান থাকো হয় নে বাৰু সেইকাৰণে ভাবিছো। আৰু কেনেকৈ থকা বুলি। পিছে আকৌ কেতিয়াবানে লগ পাম তোমালোকক।
অ তুমি তিনিশট কেটো আহিবা।
তিনিচুকীয়া বৃহস্পতি শুকুৰবাৰ মানে যাম বুলি ভাবিছোঁ।
তোমাৰ কামত আহিবাানে।
হা।
আমাৰ আহিব মানে তেতিচকে।
অ তাকে চাওঁচোন অটোতে যাওঁনেে বাইকতে যাওঁনেে
অ নহয় স সেইটো গম পাইছো মানে কিবা কামত আহ কিবা নে কৈছো তিনচুকীয়া।
আহ কামতে যাব লাগিব কাৰণ ইমান গৰমৰ ৰ'দত ন তেনেকৈ নেযাও টাইমতে যাব লাগিব তাৰপিছত এনেই আবেলি কেতিয়াবা এনেকুৱাও হৈছে মানে লগৰ সমনীয়াৰ লগতো কেতিয়াবা ওলাই যাওঁ উম
আহিলে মানে ক'বা আৰু তেতিয়া লগৰ বিলাকে চবে লগ খাই তেতিয়া ফুৰিবলে যাম
ফুৰিবলৈ পাম হয় তিনিচুকীয়াৰফালে আমি গুৰিজান ফালে ফুৰিব পাৰিম আবেলি সময়খিনি খুব ভাল লাগিব কাৰণ বেলি ডুবু ডুবু অৱস্থা সেই সময়খিনি
মই মানে জেগাবোৰ এতিয়া বহুত মানে বহুত কিবা ধেৰ কিবা কিবি বনালে আৰু এতিয়া
উম আৰু এই আবেলি সময়তোতে ভাল লাগিব কাৰণ বেলি যেতিয়া পৰো পৰো অৱস্থাত হেয়াই মানে হেৰি এতিয়া ধৰ আমাৰ দুটা বাইছ হৈছে এতিয়া আমি প্ৰায় চাৰে চাৰিটা পাঁচটা মান বজাত এই গৰম চিজনত ভাল হয় সেই সময়খিনি আৰু ঠাণ্ডা চিজন হলে তিনিটা এইখিনি পা বজা পা ভাল হয় পৰিৱেশটো তেতিয়া ভাল লাগে এইয়া কাষতে ম'হ গৈ আছে দেই
উম
শুনা পইছা নে
অ শুনা পাইছো
এই মহ খুন মহ আজিকা কিন্তু প্ৰায় নোহোৱা হৈছে গৰু যেনেকে নোহোৱা হৈছে মহো নাই বুলি ক'ব লাগিব এফালে মানে যে অকল হে কি বুলি কয় মাইকী মহ বিলাক বেছিকৈ আছে মতা মহ মানুহবিলাকে নোপোহে বুলি ক'ব লাগিব কাৰণ এইফালে এটা বনৰীয়া মহে খুন্দিয়াই মানে
অ
অঁ সেইবাবে এইফালে নোপোহে মানুহে হ'ব হ'ব আজিলৈ হ'ব কাৰণ আজি ভালেখিনি পাতিলো আকৌ লগ পাম
অ ঠিক আছে যদি তুমি বৃহস্পতিবাৰে আহা ফোন এটা কৰিবা
নিশ্চয় নিশ্চয় নিশ্চয় উম উম